হেল্ল'
হেল্ল'
হেল্ল'
কি কৰি আছা??
মই এনেই ঘৰত বহি আছো অলপ
কিয় আজি কতো যোৱা নাই?
নাই এতিয়া অলপ যাব মন নাই অলপ পিছত যাম চাগে তই কি কৰি আছা?
মইয়ো এনে বহি আছো ভাবি আছো কি কৰি? মানে ধৰ কামৰ কাৰণে অলপমান টেনচন লাগি আছে তাকে মই ভাবিয়েই আছো কি কৰো সেয়ে মই চবকে মানে সুধি আছো সিহঁতে কৰিবনে নাই বা সিহঁতে মানে অ কি কয় যাব বা কৰিব নে নাই সেই চবৰ লগতে কনটেক্ট কৰি আছো আৰু বাকী তোৰ ক খবৰ পাতি কেনে
ময়ো ৰাতিপুৱা উঠিচে বৰষুণ দিলো হঠাৎ বহুত জোৰকে বৰষুণ দিলো মইয় বহুতলৰ কথা পাতি আছো কৈছে কাম বিলাক কৰিম কৰিম কৰিম এই বৰষুণৰ কাৰণে অলপ যাওঁ ভাবছোন মই অলপ ওলাই পিনে কথা পাত পাতো ভাল কৰ এতিয়া বৰষুণটো ৰখিল চাও যাব বাৰু অলপ পিছত বাকী ক তোৰ কথা
তাকে ভাত চাত খালো মায়ে বনালে বা কিবা ঘুগনি বনালে ঘুগনি খালো ৰুটিৰ লগত মায়ে কলে কি দুটা ৰুট খাবৰ কাৰণে মই ক'লো কি নাই নাখাওঁ মই ক'লে এটা ৰুটে হৈছো তাৰ পিছত অলপমান চাহ তাহ খাই তাৰপিছত আৰু সেই লগৰ এজনীয়ে সোণ মাৰিলে কথা ব পালো তাৰপিছত কিবা বোলে এক্জৰ কাৰণ কথা পাতিলে একাম আছে ন মোৰ ষোল্ল তাৰিখৰ পৰা এতিয়া নাজানো আৰু কি হ'ব ষোল্ল তাৰিখৰ পৰা এক্জাম আছে পঢ়া শুনা এতিয়া অলপমান ধৰা পঢ়ি আছো ৰাতিপুৱাও পঢ়িলো আৰু পঢ়িম ৰাতি তাৰ সেইয় আৰু একজামৰো ধৰা অলপমান টেনশ্যন লাগি আছে যে এক্জামো জ্বলি আহি গল ন হঠাতে আৰু লগতে এইটো মাহতো গোটেই এক্জামেই এতিয়া ভাবি আছো আৰু কি কৰো বাকী তই ফুৰিব গলনেে নাই সেইদিনাখন
অ নাই যামহে মই ভাবছো অলপ চাও আৰু আমাৰ গ্ৰুপটো মানে ৰেডি কৰি আছো চবে কৈছে যাম যাম যাম এতিয়া মেইন কথা এটোৱে লকেচন ফিস্ক হোৱা নাই লকেচন ফিস্ক কৰিবলে জল্দি যাম আৰু ভাবি আছো অনুমান মতে এইটো মাহেকে আমি যাম ট্ৰিপ এতিয়া দেখা যায় কি হয়, এতিয়া লগৰ বোৰে কি কৰে মইতো যাম বুলি ভাবিয়ে আছো। বাকী তোৰ এক্জাম কেতিয়া শেষ হ'ব?
উম- মোৰ এক্জাম শেষ হ'ব ত্ৰিশ তাৰিখে, তাৰপিছত এইবাৰ যাম হা অ কি কয় এইবাৰ যাব লাগিব কিন্তু, আগৰ বাৰ যাম যাম কি যোৱাই নহ'ল। এইবাৰ যাম আৰু দেখা নাই সেইদিনাখন গৰম কিমান পৰিছে, ভাগ্য ভাল সেইদিনাখন ফুৰিব গলো, নহ'লে ত ইমান গৰম লাগিছে, কিন্তু সেইদিনা বহুত ভাল লাগিছে কিন্তু। তাৰ পিছত ধৰ এতিয়া এক'লেণ্ড যাও, নেক্স নেক্স মাহত যাম ভাল বুলি ভাবিছোঁ। যদি ওলোৱা যদি ওলাবি, যাম কিন্তু এইবাৰ আগৰবাৰ তো যোৱা নহ'লে। এইবাৰ, আগৰবাৰ ধৰ ইমান কিবা-কিবি ভাবিলো যে যাম অ গোটেই খিনি চব বস্তু কৰা হ'ল, তাৰ পিছত চবেই ক'লে কি নাযাও যাও নাযাওকে যোৱায়ে নহ'ল, এতিয়া ত এ নেক্স মাহত যদি যাব পাৰি? মানে ওলাম কিন্তু এইবাৰ, এইবাৰ ওলাবই লাগিব গম পাইছা নে এইবাৰ যাম নতুন নতুন বস্তু বনাইছে। অহ ফুৰি আহিম আৰু ভাল লাগে ন যেগাটো, ধৰ টাইম পাছ এটা হৈ যায়। আৰু এনেকুৱা নহয় যে বেয়া লাগে, ভাল লাগে মানে বহুত মনোৰঞ্জন লাগিব ক'ব গ'লে, যাবি নে এইবাৰ?
অহ যোৱাতো যাম মইতো আগৰ পৰা যাম বুলি ভাবি আছোঁ, বহুত ভাবি আছিলো যাম যে কিন্তু এইটোৱে মাজত হঠাৎ অলপ প্ৰব্লেম হৈ গ'ল না, ত সেইটো কাৰণে যাব নোৱাৰিলো কিন্তু এইবাৰ যাম কিন্তু সঁচা কৰিছো, এইকেইদিন বহুত গৰম দি আছেৰে সহ্য নোহোৱা হৈ গৈছে মোৰ গৰম- সেইকাৰণে যাম বুলি ভাবিছো এইবাৰ যাম, তোৰ পৰীক্ষাটো শেষ হৈ ল'ক পৰীক্ষা হৈ গ'লে মোৰ হাতত তেতিয়ালৈ পইচা চইচা জমা হৈ যাব, তেতিয়া হ'লে আমি গ্ৰপতটো সকলোৱে গোটেই - দে যাম দে এইবাৰ একলেন' ভাবছো মই ভালকৰি যায় এতিয়া ইনঞ্জয়-চিনঞ্জয় কৰি খাই চাই আহিবলে ধুনীয়া কৰে সিদিনা অ এইবাৰে তাতে ভাল লাগে যায়, সেনেকোৱা কৰি যাম দে এইবা, কি কোৱা তই?
অহ তাকেই যাব লাগিব। আৰু তই যে কলি যে গৰম, সচাকে বহুত গৰম পৰিছে। আজি কিন্তু বৰষুণতো দিছে ন ভাল লাগি গৈছে, অলপ ঠাণ্ডাটো পৰি গ'ল নহ'লে এইকেইদিন যি গ ৰম বাপৰে বাপ, গৰমত থাকিবই নোৱাৰি, তাৰপিছত লগত তাকে দৰ ফেন ও কাম নিদিয়ে ইমান গৰমত। ইমান গৰম বাপৰে, সেইদিনাখন মানে কি কৰো নকৰো ইমান গৰম লাগিছে। এই কুলাৰটো চলালো, কুলাৰটো চলাওতে ধৰ অলপমান গৰমতটো কমেই লাগে। কিন্তু, কিন্তু বহুত গৰম পৰিছে, মানে আগৰ আগৰবাৰো গৰম পৰিছে, এইবাৰ আগৰবাৰৰ কথা নহয় এইবাৰ এইবাৰো গৰম পৰিছে ঠিকে। এ কিন্তু আজি বৰষুণতো দিল ন, অলপমান ঠাণ্ডা পৰিল আৰু ভালে অলপমান টোপনি মাৰিলো মই, ভাল লাগিল। ঠাণ্ডা ন আৰু গৰমত নোৱাৰি, গৰমত ক টোপনি মাৰিবই নোৱাৰি। ইমান গৰম লাগে বাপৰে বাপ, তাৰ পিছত তোৰ যে ফেন লগাবি বুলি যে কৈছে ফেন লগোৱা হ'ল? হল নে নাই?
কথাটোতো সঁচা হৈছে গৰ'ম গৰম বে। কালি কিবাকেও এ ফেনটো লগালোঁ ৰে ভাই মই, এটা ফেন ভালে চলি আছে আৰু এটা কি বা হ'ল কালি? কালি কিবা বেয়া হৈ গ'ল ৰে, এইটোয়ে প্ৰব্লেম সমস্যাত পৰি আছো। আৰু এইকেইদিন যিহ গৰম সঁচা কৈছো ৰে। পুৰা সদায়-সদায় ইমান সূৰ্যতো গৰম ৰে, ৰাতি টোপনিয়েই নাহে। টোপনি মাৰিব চেষ্টা কৰো অশান্তি হৈ গৈছে মোৰ এইকেইদিন ৰাতি ৰাতি। একদম টোপনি চোপনি নাহে গা চা বেয়া হৈ গৈছে, ভাগ্য ভালে এ কালি এই ৰাতি অলপ ঠাণ্ডা পৰিছে আৰু ৰাতিপা অলপ বৰষুণ দিল, ত মানে আজি অলপ ঠাণ্ডা হৈছে। নহলে আজিও চোন দেখা নাপাওঁ নি, সদায় সদায় কি গৰম দি আছে। এনেকে গৰম হ'লে চুন মানুহৰ বেমাৰে হৈ যাব ৰে ভাই।
তাকেইেতো খৰ উম। তাকে বহুত গৰম দিছে। আৰু তই যে কলি যে ক্ৰিকেট খেলিব গ'লি যে সিদিনাখন সেইদিনাখন কি হ'ল জিতকিল না হাৰিলি।
সেইদিনা সেইদিনা টুৰ্ণামেণ্টটো আছে আমি খেললো খেলাটো ভালে খেলিছিলো মানে কি হ'ল আৰু নক'বি আৰু যিমানে যি হৈছে ভাগ্য ভাই থাকিলে লাষ্টত খেলিব জিকোৱা নৰো নহয় আমি সেইটোৱে হ'ল আমাৰ লগত। এটা বলত অ এটা বলত লাষ্টত চৌবিশ ৰান লাগে ছয় তিনটা মই মাৰলো। এ লাষ্টৰ ছয়টো মই মাৰব নোৱাৰলো কেচাত হৈ গলো ত' এইটো মানে আৰু হাৰি গেলো। উপায় নাই আৰু। চেষ্টা কৰিছিলো জিকিম বুলি কিন্তু লাষ্টত হাৰি গলো হেতুয়ে আৰু।
সে খেলাত। খেলাত হয় যে হাৰা জিতা বাকী কেইটা টিম আহিছিলে মানে ধৰ থাকে ন বহুত কেই টিম আহিছে তেতিয়া তাৰ পিছত তহতে কি পইচা চইচা লগাইছ নে নেকি মানে ইমানজন কিন আহিছিল। যে হাৰি গলি যে কেতিয়া হাৰিলি মানে লাষ্টত হাৰিলি নে প্ৰথমতে হাৰি গ'লি।
অ টিম বহুত আ হৈছে মইয় ইমান ভালকে গ'ম ম কিবা ছয়টা বা আঠটা টিমৰ মাজত খেলা হৈ হৈছিলেনে ভালে হৈছিল খেলটো একদম বহুত ভাল হৈছিল। কিন্তু এইটোৱে মানে লাষ্টত আমি প্ৰথমে বঢ়িয়া খেলিছো প্ৰথম খিনি বঢ়িয়া খেলি খেলি যাই আছো। তাছত সেইটোৱে ছেমি ফাইনেলত যাই মানে অলপ বেয়া হৈ গ'ল। আমাৰ অপনে টিমটো বহুত ভাল আৰু তাগ্ৰৰা টিম হৈছিল নহ বহুত ৰাণ মাৰিছিল। চেষ্টা বহুত কৰিছো মই লাষ্টলৈত টিকি আছো অপেনিং কৰিছিলো মই বহুত টিকি আছো। লাষ্ট মই লৈ গলো খেল কি কৰো ন অকলে মই খেলা জিকিব নোৱাৰো নহয় আ। আউট হৈ গলো মই মই আউত হোৱাৰ লগৰ লগ গোটেই দিটম শেষ হৈ গ'ল। এতিয়া আমি লাষ্টৰ ছেমি ফাইনেলত ওলাই গ'লো। একো নাই ভালে চেষ্টা কৰিছো নেক্সট্ আৰু চেষ্টা কৰিম জিকি যাম চাগে তাকে তই
নেক্স নেক্সট টাইম কেতিয়া আছে মানে এইবাৰ টো খেলিলো ইয়াতে নেক্স টাইম ক'ত আছে
অ নেক্সট টাইম এইটো আমাৰ এতোটো বন্ধৰ টাইম হ'ল আমাৰ যেতিয়া স্কুল বা কলেজ যেতিয়া খুলব নহয় চব স্কুল কলেজ খুলব দুইমাহ তিনমাহ পিছত তেতিয়া আকৌ নতুনকৈ খেলা এটা ষ্টাৰ্ট কৰিমম ভাবিছো এতিয়া ডাঙৰ কয় এই ডাঙৰকৈ একবাৰ। ডাঙৰকৈ এটা খেলা হব ত তাতে মই এইটো চা কি কৰো তাতে সেইটো তাতে আমি খেলিম ভাবি আছো এতিয়া। হৈ এই টিমটো যে আমিয়ে ত খেলাটোতো আমিয়ে পাতিম ত ভাবছো এইটো দুইমাহ তিনিমাহ পাছত এটা বহুত ডাঙৰকৈ এটা পৰা বিশটা ত্ৰিশটা তিনিমাহকৈ এটা টুৰ্ণামেণ্ট পাতিম তইয়ও আহিব পাৰ তই ত টমটো ল আহিব পাৰ তোৰ টিম টো ভালে আছে ত
অ আমি খেলোতো আমাৰ ওচৰতে হৈছিল ন আমাৰ ফিল্ড খনত যে ইয়াত তাতে ইমান খেলা হৈছে ডাঙৰকে আমি খেলিছো গোটেই কেইটাই তাৰপিছত আমি জতিছো কিন্তু লাষ্টত মানে হাৰি গলো আৰু এটা মানে ভাল এটা দল আছিলে। সিহঁতৰ পৰা হাৰি গ'লো আৰু। কিন্তু আমি কিন্তু ভালে খিনি খেলিছো আমাৰ টিমটো মানে ভালে খিনিয়ে খেলে তাৰ পিছত গোটকেইটা। ৰিচিভ চিছ মাৰিছে চবে মানে ভাল ৰাান এটা দিছিলে তাৰপিছত আমি জিকি গলো। তাৰ পিছত আহ আমি ভাবিলো যে আমি জিতি যাম কিন্তু এই তাৰ পিছত আউট গুচি গলো নগত। তাৰ পিছতে হাৰা গ'ল আৰু টাৰ্গেট সিহঁতে দিছিলে বাৰু। অ তাৰ পিছত হাৰা গলে একো নহয় আৰু এবাৰ পাতিব বুলি কৈ আছে এতিয়া তহঁতৰ যদি পাতে তই যেনে। কলি যে তহঁতৰ। অ ওচৰত কোনোবা পাতিব মানে টুৰ্ণামেন্ট পাতিব বুলি যে তই কলি তেতিয়া মোকো জনাবি মইও মানে আহিব পাৰো আৰু একেলগতে ধ গোটেইখিনি টিম দলকে লৈ আহিলো আৰু খেলিবৰ কাৰণে তেতিয়া একেলগতে খেলিম আৰু ন কেতিয়া পাতিবি তহঁতে?
ম কৈছো আমি তিনি মাহৰ পিছত পাতিম খেলটো। ৰ তকো কম দে মই তহঁতৰ খাই তাৰে টিমটোও আনিবা পাৰা। কিন্তু হেৰে চাবি কিন্তু বহুত টাগ্ৰা খেলা হয় কিন্তু। বাপৰে বাপ এই প্ৰথ আমি দুটা ছিজন পাতিলেও নহয় দুটা ছিজনত আমি একবাৰ ফাইনেল যাব পাৰা নাই দুইবাৰে ছেমি ফাইনেল হাৰি আছো তাগ্ৰা হয় একো নাই মই কম দে তহঁত যেতিয়া খেলা হয় আহি যাবি তহঁতেওঁ টিমটো লৈ চেষ্টা কৰি জিকিব পাৰে কি ৰখা
বাকী তহঁতৰ টিমটো আজিলেকে কেতিয়াবা টুৰ্ণামেণ্ট জিকিছে নেকি
হয় জিকিছো তো আমাৰ ইয়াতে দুটা ফিল্ড আছে ন প্ৰথম ফিল্ডতো আমি জিকিছিলো অ কি কয় গোটেইখিনি আ এটা ট্ৰফিও দিছিলে তাতে গম পাইছে নে ডাঙৰ ট্ৰফি তাৰপিছত সাতটা টিম আছিলে তাতে তাৰ পিছত আমি জিকিছো আমি চবতকে ভাল খেলিছো তাৰপিছত এই বছৰ এই ইয়াতে পাতিলে তাৰপিছত ইয়াতে খেলিলো কিন্তু আমি নোৱাৰিলো আৰু মানে এ আমি মানে প্ৰেক্টিচ কৰোতে কি হ'ল চবৰে মানে দুখ পালে আগতেই খেলাৰ আগতেই চবে মানে বহুত দুখ পাইছে এ তাৰ পিছত মানে সিহঁতে নোৱাৰিলে আৰু খেলিবৰ কাৰণে এই তাৰ পিছত যোনটো অ কম্পিটিশন আছিলে তাতে মানে সকলোৱে মানে ইমান ভাল আ খেলিবই নোৱাৰিলে কাৰণ চবে দুখ পাইছে ন আগতে যদি দুখ পায় তেতিয়া মানে খেলাটো অলপমান মানে বেয়া হৈ গ'ল তাকেই সেইকাৰণে কিন্তু আমি ভাল খেলিছো কিন্তু বহুত ভাল খেলিছো আমাৰ যোনটো অপোনেণ্ট আছিল অপোনেণ্ট দল আছিলে সেইটো সিহঁতেও ভাল খেলিছে। তাৰ পিছত আমিও ভাল খেলিছো, কিন্তু একো নাই আৰু হাৰা জিতাতো ধৰা হৈয়ে থাকে। হয় নে নহয়? তো হাৰা জিতা হৈয়ে থাকে ত এনেকেই খেলি খেলি যাওঁ আৰু। বাকী তহঁতে কেতিয়াবা জিকিছনে নে নাই?
অ আমি বহুত জিকিছো বেলেগ জেগাত খেলোতে বহুত জি কিয় পাইছো হাৰিও পাইছো। সেয়াটো বহুত খেলছো আমি জেগাত যাই যায় কিন্তু এতিয়া সেইটোয়ে। এটা এৰিয়া হিচাপত হয়। আজিকালি খেলি আছো আৰু খেলিব যাম এতিয়া ভাবিছো আমি এটা এইটো সপ্তাহতে টুৰ্ণামেন্ট আছে, তাতে যাম মই ভাবি আছো কিবা কৰো? তই যাবি নেকি খেলিব আমাৰ লগত?
অ তহঁতে যদি কোৱা অ তাকেই মই ভাবিছো তই যদি কোৱা মোক যাব পাৰি আৰু গলিতো ধৰ ভাল আমাৰ দলটোও মানে খেলু খেলকে থাকে। আৰু এতিয়াটো অলমান ক্ৰিকেটৰে মানে চিজন চলি আছে ন এই চবে খেলিম। খেলিম থাকে যদি তহতৰ দলটো যদি ভাবে যে কিবা পাতে বা এনেকুৱা ধৰ কম্পিতিচন কবাত হয় তেতিয়া মোক মাতি দিবি আমাৰ দলোকো মই জনাই দিম চবকে। আৰু চবে চবে ধৰ ৰেডিয়ে থাকে আৰু চবৰ তাত নিজৰ নিজৰ সজুলিবোৰো আছে। যেনেকে বেট বল এইবোৰ সকলো। ত সকলোৱে আহি যাব মই যদি সিহঁতক জনাই দিওঁ যে কিবা টৰ্ণামেণ্ট বা কম্পিটিচন আছে আমিও যাম আৰু ভাল লাগে আৰু এইবোৰ খেলি ন অলমান। ধৰ টাইম পাছো হৈ যায় আৰু খেলিও ভাল লাগে এ সেইকাৰণে আৰু মোক কৈ দিম সিহঁতক জনাই দিম যে। এ খেলা চেলা হৈ আছে তই যদি মাতি দিবি আগতে মাতিবি কিন্তু এই কালি আছে পৰশি আছে আগতে কৈ দিবি। নহ'লে পিছত আৰু হঠাতে তোৰ যদি এদিনতে আছে তাৰমানে ধৰ চবে কামত অলপমান ব্যস্ত থাকে ন। এ সিহঁতক এনেকুৱা ধৰ ডাইৰেক্ জনোৱাটো প্ৰব্লেম হৈ যায়। সেইকাৰণে তই যদি কিবা খেলা চেলা থাকে তেতিয়া মোক আগতেই কৈ দিবি বুজিছ। দে ঠিকে আছে ভাল লাগিল কথা পাতি। দে দে ঠিক আছে ধন্যবাদ।